হেল্ল'?
অ', কি কৰিছা?
এ ভাত-পানী খাই লৈ এনেই অকণ বাগৰি আছোঁ, তুমি?
অ', মইয়ো সেই ভাত-পানী খাই কৰি লৈ এনে বাগৰি আছিলোঁ।
অ', আছোঁ দিয়া। ভাল তোমাৰ?
অ', মোৰো ভালেই দিয়া। গৰম কেনেকুৱা পাইছা? বৰষুণো নাই অ'।
আজি অ', তাকে।
গৰম পৰিছে ন'? থা কিব পৰা নাই। এই বহুত গৰম, তোমালোকৰ
নক'বা।
ইমান গৰম পৰিছে ন'!
কেনেকুৱা দিছে আজি ন' গৰমতটো।
উম, বহুত গৰম বুজিছা। থাকিব কৰিব নোৱাৰি ইমান গৰমত তোমাৰ একেবাৰে।
নেমু, নেমু চৰ্বতে বনাই, বনাই খাই আছোঁ।
অ', এই আমাৰো একে এডাল উম আমাৰো এই ঘৰতে নেমু এজোপা আছে নহয় তোমাৰ। একে তাকেই বনায়, বনায় খাই আছোঁ আৰু বুজিছা, নেমু কেইটা কামত আহিছে। এতিয়া বুইছা গৰমত অ'।
গৰমত হয় দিয়া। বাকী বেলেগ ঠাণ্ডা-চাণ্ডা খাবলৈ
মন নাযায়, ভয় লাগে অ'। এই মই কিছুমান ফটোত উম, কোৱা কোৱাচোন কৈ লোৱা, অ'।
কেমিকেল মিলাই যে সেইবিলাকত।
অ', সেইটোৱে খাব নালাগে তোমাৰ। এই নাৰিকলৰ পানী ডাবটো খাবা, ডাবটো বহুত ভাল গ'ম পাইছা! ধৰি ল' পানীটোও খালা। উম আৰু নাৰিকলটো পিছত তুমি মিঠৈ দি খাবাচোন ইমান ভাল লাগে।
অ' সেইটো ভাল লাগে খাই পেলাই, মই চেনী চেনী লগাই খাওঁ। ম মিঠৈ নিদো চেনী লগাই খাওঁ।
চেনী দি খুৱা ন? চেনীটো যে অকমান অপকাৰ কৰে। এই বহুত চৰ্দি লাগিছে মোৰ গম পাইছা।
অ'
তোমাৰ গা ধুওঁতে ধুওঁতে চৰ্দিটো বেছি হৈছে।
হয় দিয়া গৰমতে ন?
অ' বহুত গৰমত থাকিব নোৱাৰা হৈছোঁ। ইমান গৰম তোমাৰ ফুল চুল বিলাক চব মৰিছে গ'ম পাইছা, পানী লাগে বহুত পানী দিব লগা হৈছে মানে তোমাৰ।
ফুল বাহিৰত থৈছা নেকি?
বাহিৰতে আছিলে যে তোমাৰ ফুল বিলাক। এনেই তোমাৰ মাটিতহে আমাৰ ৰোৱা হৈ আছে ন ফুলবিলাক।
মাটিত ৰোৱা হৈ আছে। এ হেৰি কৰিবাচোন ৰাতিপুৱা পানীত টো দি দিবাচোন।
পানী দিয়াই যায়, ৰাতিপুৱাও দিয়া যায় তোমাৰ আৰু ভাটি বেলাও দিব। তথাপিও কি জানা ইমান গৰম, তলৰ পৰা যদি পানী নাপ পাই তুমি ওপৰৰ পৰা যিমানেই নিদিয়া।
উম, আৰু' নহয় তাৰমানে কিয় জানা, ৰাতি যদি আবেলি পানীটো দিয়া হয় বোলে তাপতো সোমাইহে যায়। ফুলে ফুলৰ গুৰিত। সেইটো কাৰণে অকন মানে অ ৰাতিপুৱাতে দিব লাগে যাতে সি জিপ টো টানি থাকিব পাৰে আৰু। গছৰ পুলিটোৱে। উম
অশান্তিহে এইবিলাক তোমাৰ। ও' গৰমত তোমাৰ, উম ভালো লাগে তোমাৰ ফুল বিলাক ফুলি থাকিলে। আকৌ যে আকৌ তোমাৰ ফুলবিলাক যদি আকৌ মৰি যায় বেয়াও লাগিব ন। ইমান কষ্ট কৰি ৰোৱা যায় ফুল বিলাক তোমাৰ, ইমান দাম। অ' ইমান দাম জানানে?
এই দাম আক আজিকালি ফুলৰ বহুত দাম হ'ল হে।
সেইটোৱে সেইটোৱে উম বহুত দাম হৈছে। এটা এটা ফুলৰ পুলি তোমাৰ কেতিয়াবা ভাল হ'লে ডেৰশ আড়ৈশ এনেকুৱাও আছে কিছুমান।
অ' লয় লয় এই হেৰি পাত যে ডাঙৰ ডাঙৰ পাতৰ এইটো কি আছিলে জানো নামটো মই পাহৰিছো? সে সেইবিলাকতো হাজাৰ বাৰশ এনেকুৱালৈকে লয়।
অ' বহুতে।
উম আমাৰ বাইদেউহঁতৰ নাৰ্চাৰী আছে যে।
আছে ন?
উম, সিহঁতৰ নাৰ্চাৰী আছে মানে। হেৰি এ তাতে মানে গম পাওঁ আৰু।
অ' হয় দিয়া। আচলতে কি জানা বস্তুবিলাক নহয়, আনিবলৈ ইমান ভাল লাগে ন। পিছত যদি মৰি যায় বহুত বেয়া লাগে আকৌ, ঘৰত যদি ফুল বিলাক থাকে চাবাচোন, দেখিবলৈ ধুনীয়া লাগে হয়নে তুমি আকৌ ফুলবিলাক যদি তোমাৰ ছিঙি দিয়া যায় ইমান বেয়া লাগে।
বেয়া লাগে, বেয়া লাগে।
আৰু কি জানা অচিনাকি মানুহ কিছুমান আহে যে, তোমাৰ ধৰি লও ক'ৰবাত আহিলে ঘচককে আমাৰ মানে হেৰি ইয়াত আহিলে ফুলবিলাক চব উঘালি, উঘালি লৈ যায়।
অ' মই হেৰি তোমালোকৰ মাক এবাৰ ফুলৰপুলি এটা দিছিলো ফুলিয়ে ফুলিছিলে বোলে ধুনীয়াকে, তাৰপিছত কোনে আহিছিলে তোমালোকে, নাছিলা নেকি? সি, সেইদিনাখন সেইটো তেনেকে লৈ গুচি গ'লগে বোলে।
লৈ গ'ল গৈ, চোৱাচোন ইমান কষ্ট কৰি তুমি ফুল বিলাক ৰোৱা মানুহে যদি তেনেকে চু কৰি লৈ যায় ইমান বেয়া লাগে, সেই বুজি নাপায় যে হয়। তুমি চাবাচোন ঘৰত, অ'। তুমি, তুমি চাবাচোন ঘৰৰ ফ্ৰণ্টতে যদি এখন ফুলনি বাগিচা থাকে ইমান ভাল লাগে ন, বাগিচাখন দেখিবলৈ মনটোৱে ভাল লাগে ফুল বিলাক ফুলি থাকিলে।
আৰু মানে কি হয় জানা ফুল খিনি দেখাৰ লগে লগে তুমি ক'ত আছা পাহৰি গ'লা।
অ' পাহৰি গ'লা অ', আৰু চাবাচোন তুমি কিবা এটা কাম কৰি থাকিলেও ফুল খিনিতে যদি, তুমি লাগি থাকিলা কাম নাথাকিলে মানে যদি কামো নাথাকে সেইখিনিত লাগি থাকিলে তোমাৰ কাম এটা ওলাই যায় ধুনীয়াকে ন। অ' সেইটোৱে। সেইকাৰণে আচলতে কৰি থাকিব লাগে হয়, কাম বিলাক ফুলৰ। কিন্তু সেই মানুহে যে নিজে নিকিনি আকৌ লোকৰ ঘৰৰ পৰা চোৰ কৰি, চোৰ কৰি লৈ যায়।
সেইটো বেয়া কথা, বেয়া কথা, বেয়া কথা, নহয় তুমি খুজি লৈ যোৱা।
যদি আমাৰ ঘৰত আছে আমি দি পঠাম নহয় হয়, কিন্তু তোমালোকে খুজিটো নিনিয়া ন। চোৰ কৰিহে লৈ যোৱা, এইটোতো বহুত বেয়া কথা চোৰ কৰাটো।
তাকে বেয়া কথাটো।
মানে কি জানা নুশুনে, যে নুবুজে উম, নাপায়, নাপায়।
নাই পায় আচলতে।
এতিয়া বুজি নাপায়, কেতিয়াবা বুজি পাবগৈ হয় নে নহয়, ইমান ধুনীয়া আছিল ফুল টো দিয়া, আকৌ বগা বগা, অলপ ৰঙা। কেনেকি ফুলকেইটা ন, উম, মাজতে ৰঙা অ' ইমান ধুনীয়া লাগিছিল। সৰু, সৰু ফুলকেইটা দেখিবও ধুনীয়া কি সেই পালে চেল হৈ গ'ল নহয়, তোমাৰ একে ফুলজোপা কে বেয়াও লাগিছে। যে মায়ে পিছদিনাখন নাই, দেখিছে যে অ' ফুল ক'ত গ'ল ইমান ধুনীয়াকে লাগিছিলে হে লৈ গ'ল মানে কোনোবা সম্ভৱ সন্ধি য়া আহোতে লৈ গ'ল দিন
অ' তেনেকুৱাই হ'ব, তেনেকুৱা হ'ব।
অ', তেনেকে লৈ গ'ল আৰু অ', আমি নাছিলো সেইটো চেগতে লৈ আচলতে কি জানানে আমাৰ ঘৰত তেনেকৈ মানুহ বহুত কম যে, আমি মানে সন্ধিয়া হোৱাৰ লগে লগে, আজিকালি দিনকালৰ গতিবিলাক কেনেকুৱা গম পাইছাই আৰু হয়, ত' সন্ধিয়া হ'লে আমি মানে তলা মাৰি দিওঁ। তলা মাৰি, মায়ে ধৰিল লোৱা টিভি চালে, মই ধৰি লোৱা এনেক পঢ়াত। পঢ়িলো কিবা চালো, এনেকে থাকো যে তাৰপিছত বাহিৰত কি হৈ আছে ছে মানে আমি ইমান গম নাপাও, সেইটোৱে আৰু সেই চেগতে লৈ গ'ল তোমাৰ। আহি পেলাই, তেনেকুৱা হ'ল, আমাৰ লগত গম পাইছা।
অ এ হেৰি কৰিবা দিয়া, এদিন মাক আহিবলৈ দিবা।
অ অ' তোমালোকৰ ওচৰতে বোলে আছে ন নাৰচাৰী এখন? তোমালোকৰ খুৰাহঁতই বুলি, অ আছে ন অ। কৈছিলে তোমালোকৰ কাৰোবাৰ আছে বুলি নাৰ্চাৰি এই এখন।
অ বাইদেউহঁতৰ আছে, মানে বৰ্তাহঁতৰ বাইদেউ আৰু।
উম' সেইটোয়ে ফুল কিছুমান আনি পেলাই ৰুই ভালো লাগে দিয়া চোন। ন ঘৰখনৰ পৰিৱেশটো ধুনীয়া হৈ থাকে উম।
কিছুমান ফুল আছে ঘৰত ৰখাও ভাল।
অ ৰাখাও ভাল বোলে তোমাৰ অক্সিজেনৰ কাৰণে তোমাৰ চাবাচোন কিছুমান। অক্সিজেনটো শুদ্ধ কৰি ৰাখে ন, সেইটো কাৰণে অ সেইবিলাক বহুত। ভাল বোলে অক্সিজেনৰ কাৰণে তোমাৰ বিশেষ। সেইবিলাক আমাৰ ঘৰত সেইবিলাকো আছে। তুমি এডাল দিছিলা বোলে আনি পেলাই ন!
অ' অ' মই দিছো, ফুলো বহুত দিছো। মানে মই নাৰ্চাৰীৰ পৰা বাহতৰ ঘৰত মানে বেছি হৈ গলে কাটি পেলাই যে। কাটি পেলাই আৰু তাৰপিছত মোক সোধে আৰু ভাল, ভাল আছে লৈ যাও, যদি লৈ যা, মই। তেনেকে লৈ যাও, তাৰচত। সেই মাক আনি দিছিলো, স্নকেৰ দুটা, দুটা তিনটা হেৰি জাত। দিছো মই।
উম ভালেই কৰিছা দিয়া, কিছুমান দিবাওচোন আৰু থাকিলে। আমাৰ মানে বাহিৰখন বহুত ডাঙৰ যে, তোমাৰ ফুল বিলাক ৰুবলৈ জেগা। বহুত খিনি আছে, এতিয়া আমি ফ্ৰণ্টতে মানে জবা ফুলে এজোপা ৰুছো। এতিয়া জবা ফুলৰ চাবাচোন ফুল কেইটাতো ভাল ভালেই পাতটো আৰু।
অ সেইটো বহুত কামত আহে, সেই কিছুমান বস্তু বহুত কামত আহে। অ বহুত কামত আহে আৰু হেৰি এই আৰু এটা। এটা বস্তু ভাল তোমাৰ এৰি যে কয় এ। তোমাৰ মই নামটো পাহৰি গৈছো।
অ এই পাহৰি থকা যায় দিয়া কেতিয়াবা।
পাহৰি থাকে যে নাম বোৰ এইবোৰ নামবোৰ সিহঁতৰ মনত থাকে আমাৰ ইমান। মনত নাথাকে মানে, অ। এ মানে এই পিটনীয়া পিটনিয়া এযে মনত পৰিছে পিটনিয়া বুলি কয়। সেইটো তোমাৰ ছিজনত ইমানেই ধুনীয়াকে। ফুলি থাকে, উম' একদম মানে তোমাৰ দেখিব। ফুলকেইটা পিটুনিয়াতো আ'ক জাত কেইবাটাও আছে। অ সিহঁতৰ জাত কেইবাটাও আছে। তোমাৰ ছিজনত বললে সেইটো। সেইটো আকৌ হেৰিৰ কাৰণে বৰষুণত আকৌ সেইটো বেয়া হৈ যায়।
অ হয় দিয়া, বৰষুণত সেইটো ফুল বুলি নহয় বুইচা বৰষুণতটো। এতিয়া একেৰাহে দি থাকে তুমি চাবাচোন মানে আমাৰ নহয় যোৱা বস্তু। ধুনীয়াকে লেচু খিনি লাগিছিলে হা, তাৰপিছত বৰষুণতো যোৱা বাছৰ বহুত আছিলে নহয় লেচু। থকা দিনতে ইমান বৰষুণ পৰিলে, গোটেই লেচু তোমাৰ বেয়া হৈ গ'ল গম পাইছানে?
অ বেয়া হৈ যায় পোকে ধৰ নিচিনা হয় মানে বৰষুণত সিঁহতে। অ' পোক পতংগ বোৰে খাবলৈকো মানে বস্তু। তেনেকে নাপায় যে, এই তেনেকে মানে ফল মূল বিলাক।
উম' উম' উম' সেইটোয়েই। ত এইটো মাহ মানে আমাৰ লেচু খিনি বেয়া হৈ গ'ল ক'লা পৰি গ'ল গৈ ন, বৰষুণটোৰ কাণে আমি মানে পাৰিব নোৱাৰিলো সোনকালে সেইটো কাৰণে, বেছি বৰষুণ দিয়া কাৰণে হ'ল। বেছি মানে তোমাৰ বৰষুণ দিলেও অসুবিধা এটা হয় তোমাৰ অ আকৌ তোমাৰ নিদিলেও গৰমত থাকিব নোৱাৰা, এ মানে আৰু কি কবা দুইফালেই মানে তুমি মানে অসুবিধাতে পৰা মানে আৰু, অহহ এতিয়া চোৱাচোন এই দুদিন বৰষুণ নাই ইমান গৰম তোমাৰ থাকিব পৰা নাই জানা নে গা চা পুৰণি ধৰি যায় অ।
তাকে।
নেমু চবতকে খাইছোঁ আৰু উম। খুজুতি আৰু কি জানে এতিয়া বহুত মানে এলাৰ্জি টাইপ হৈছে মোৰ নিজৰে অলপ খুজুতি হৈ আছে অলপ কে মানে বহুত অশান্তি কৰিছে। আৰু দিয়া গৰমত। উম সেইটোৱে সেইটোৱে। ৰঙা পৰি পৰি থাকে গোটেই গা- চা বিলাক থাকিব নোৱাৰাত তুমি ইমান অশান্তি, বাৰু দিয়া ন। অ সেইটোৱে ঠিকে আছে দিয়া বাৰু ন, উম হ'ব দিয়া উম।